উম।
হেল্ল'।
উম। শুনিছো। উম।
অ' কি কৰিছা?
এনেই আছো তুমি।
হম।
এনেই আছো তুমি
তাৰমানে মোক ভাত খাই আছিলো।
অ'। উম।
তোমালোকৰ ঘৰৰ চব উঠিলে নে নাই।
উঠিলো, উঠিলো।
হেল্ল'। উম।
উঠিল নাই
উম।
তাকে। ভণ্টি ফুচিৰ লগত লাগি আছে।
অ'।
মৰম কৰি আছে তাইক।
অ', অ'।
উম।
আজি তাইপ সকছিললে নে।
কন।
হজি।
ভুৱটীটো সোনকালে উঠে।
হয় দুদিনমান মই তাইলৈ ফোন মাৰিছিলো তে তাই উঠাই নাছিলি বুলি কৈছিলে।
অ নাই মাজে মাজত দুই ইমান ৰেষ্ট লৈ লো। এনেই ছটা মানতে উঠে ছয়টা সাতটা মানতে।
অ অ।
উম। । এনেকুৱা বতৰত আগতে বাহ। কম বাহানা মাৰনি স্কুল নাযাবলৈ। উম বৰষুণ দি থ।
উম এনে। আমি বাহানাও মাৰিব নোৱাৰো না।
হম। সেইটোয়ো যাব লাগিব যাবই লাগিব।
ন এটেণ্ডে যাত কে। আকৌ পইচা দিব লাগিব তাতকে যোৱাই ভাল। আমাৰো যব মন নাযায় হা আন কেিবা কেতিয়াবা।
অ। কিন্তু উপায় নাই এতিয়া যাবই লাগিব।
মজাকে আগ দিয়ে যাব বনানে
অ
মই বজাৰত গৈছো শুবলৈ মন গৈছে
উম তোমাৰ এটা সময়ত বৰ বেলেগ বেলেগ মই লুকালো আকৌ ইউজক নাযাবলে পেটৰ বিষ ধওঁ কিমান মাহ খলো আগতে তেনেকে তোমাৰ স্কুল যাম বুলি কৈ গুচি যাও নহয় গুচি গুচি যওঁ তাৰ পৰাা আমাৰ ওচৰতে পথাৰখন দি যাবগে লাগে ৰাস্তাইদি যাব নিদিয়ে মাহতে গাড়ী আহি থাকে ম ভাল প তাৰাপৰা কোনিবা আমাৰ চাইজতে ফুলটা আছে ন
উম
বৰ্তা লৰাটোৱে মই মনে মনে তাত সোমাই থাকো
উম উ
তাৰপা গুঠি মেলাতো তেনেকে থাকো আকৌ তোমাৰ দশটা মানত আমি দুটামানলৈকে তেনেিয়ে থাকো তাৰপা যেতিয়া স্কুল ছুটি দিয়া তেতিয়া গুচি আহো
আহ তাৰপিছত
তেতিয়া গুচি আহোঁ বোলো
অ
তহাপি ইউজ কৰো আৰু আকৌ আগতে এনেুৱা কৰিছো তোমাৰ তোমালোকে চাগে সেই তেনেকে কৰি পোৱই ন লেজাৰ স্কুলৰ পৰা পলাই গুচি আহো
অ তাৰছত ঘৰত কমপ্লেইন নিদিয়ে নে
ন গপী নাপায় ষ্টুডেন্ট বহুত আছিলে যে
উম,
এটেণ্ডেঞ্চটো উঠি যায় আমাৰ
অ', মই সেইটো কাম আজিলৈকে কৰি নাপালো
আমি আমি লোৱা মানটো আমি কৰিছো সেইকাৰনে
তাৰ মমানে প্ৰথম স্কুলতো কৈ নাপালো তেতিয়া মানে তাৰমানে বহুত মই চচিয়াৰ আছিলো দেই
আহ,
তাৰপিছত হাইস্কুলত যাওঁতেও কৰণতাটো বহুত ষ্টিকেই
হম,
তাৰ পিছত এম চিটিৈ গ'লো এম চি ডি কথাওটোো জানাই এম চি ডি কে আছিলে
উম,
বনোৱা তাৰপিছত আকৌ এনেই আমাৰ আগতে লগৰ কেইজনী মমান পলাই এম চি ড পৰা কিন্তু মোৰ ভয় লাগে কমপ্লেইন দি দিব বুলি মই আজিলৈকে পলাই নাপালো
হ,
কিন্তু যেতিয়া প্ৰব্লেম হৈ থাকে ন কিবা এনেকুৱা মিটিং চিটি সেইবে যাবলৈ হাক দিয়ে ন তেনেকুৱাত মই এম চটপ আহি পাইছো মোৰ থাকিব মন ন গলে তাৰমানে কিন্তু মনে মনে যাব লগা হয় সেই তেতিয়াও মানে একদম গেটত মানে কোননেও নেদেখেত মনহে মানে কেতিয়ালৈকে যাব গৈ মেলি যাব লগা হয় তেনেকে আহি পাইছো কিন্তু প্ৰগ্ৰেমত মানে ক্লাছত নহয়
উম।
কাৰণ কিছুমান ভাষণ শুনিব মন নাযায় ন
তাকে,
আাইতিতিয়াৰে পছি
মই বুজি নাপা ভাষণ বিলাক দিয়ে কিয় কোননেও গুৰুত্ব নিদিয়ে একো ভাষণত
অ',
কেইটামানে গুৰুত্ব দি আছে যোনকেইটাই পঢ়া শুনাৰ প্ৰতি বহুত তাহ উঠি আছে
এতিয়া পঢ়া শুনাৰ ধাহতি মানে আমাৰ বাৰেতো বায়টো পঢ়াত কিমান চোকা হয় নাই কিন্তু আাৰ তাইও ব ন শোনে
হম, এনে সময় খিনি যোৱা নিচিনা লাগে মোৰ ভাষণি
সেইটোৱে এতি সিয় দেও তো পহচি আনি চুকাা সিহঁ দে শু নে
তেন্তে?
হু,
তেন্তে কেনেকে কবা কচোন বহা শুনা প্ৰতি গাহতি থকা মানুহে শুনে বুলি
নহয় কিছুমান যে একে একেবাৰে শুখৰ নিচিনাকে যে পঢ়ি থাকে
অ', অ', তেনেকুৱা হ'ব পাৰে
যোনবিলাকে ডিবেট চিবেট কৰি ভাল পায়
আমাৰ ক্লাছতো এটা আছে নহয়
হম,
প্ৰশান্ত বুলি কোৱা ল'ৰাটা
অ'
ক্লাছ আহিলেও
অ' পঢ়াপতি ধাউতি আছে বহুত কিছুমানৰ।
উম।
যিটো আমাৰ নহ'ল।
হেইটোৱেই।
হম, হম, হ।
কিন্তু কেতিয়াবা এই কিছুমানৰ ঘষন শুনি ভাল লাগে।
অ'
ত, মানে মই কেনে তাই প কৈছো বুজি পাইছা।
অকমান তাৰমানে জমনিও কৰে অলপ চিৰিয়াছ কথাও কয়।
উম। আৰু মটিভেটো কৰি দিয়ে। কথাৰ মাজতে তাৰমানে কথাৰ মাজতে মটিভেটো কৰি দিয়ে।
অ' সেইটোৱেই। তাৰমানে সিহঁত বিলাকো শুনি ভাল লাগে কিন্তু কিছুমানে মানে অকল পঢ়া শুনা কিবা কৰা অকল সি পঢ়া ফকাজ পোৱা হৈ। যে থাকে উম। আমি আগতে ইমান পঢ়িছিলো ইমান পঢ়ি ইমান পাইছিলো এইবিলাক। কৈ থাকিলে ভাল নালাগে তাৰ মাজত দুই এটা তুমি। অকন ধেমালি ফুৰিয়াৰ কথা কৈ দিয়া কিবা। কৈ দিয়ে তেতিয়া ল'ৰা ছোৱালী খিনি শুনি ভাল পায়, উম।
ভালে হ'ল অ' ভাষণ বিলাক চ'ব ভাষণ শুনি ভাল নালাগে মানে।
অ'
কিছুমান ভাষণ খুনি থাকিব পাৰি হা।
দহ
এনেকুৱা ফটোৱাৰ কথা নকলেও মানে। কিছুমানে যে নিজৰ আগৰ পুৰণা কাহিনী ক'ব।
অ'
ভালকেই মানে বুজি পোৱাকে। তাৰপিছত, অ' সেই তেনেকুৱা ভাষন বিলাকো খুনি থাকিব পাৰি।
আহ সেইবিলাকো পাৰি কিন্তু কিছুমানে অদকাৰি কিছুমান কৈ থাকিব, মা মাথাটো বেয়া হৈ যায়গৈ, শুনি শুনি কিয়নো বহি আছো, কিয়নো বহি আছো, কিয়নো শুনি আছো এনেকোৱা লাগে।
উম, উঠি যাওঁগৈ। বা নাথাকো তেনেকুৱা তাইপ।
ন মকলল আমি বৰ বেলেগ পকলাগিল দেই চ'ব সৰুতে দেই। ইমান দেইতাহত পৰা মাৰ খাইছে ইমান ক'ত ক'ত পৰি মেলি আহো। কাপোৰ কানি ফালি আহো এয়ে। আছিলো। কিন্তু মইতো স্কুলত একেবাৰে শান্ত আৰু ভদ্ৰ ল'ৰা হিচাপে। হেৰিও পাই থৈছো মোক বটাও দি থৈছে।
তাৰ মানে তুমি বাহিৰতহে উৎপাত কৰা নে কি?
হ'ম।
তুমি বাহিৰত উত্পাত কৰা।
অ'
কিয় তেনেকুৱা কিয়।
নাজানো আগ বাইকো।
হা
নাজানো অ কিয় তেনেকুৱা আছিলে
এতিয়া আকৌ ঘৰত উৎপাত কৰা বাহত নকৰা হয় নাই
উম
হা
অ
ন উৎপাৰ কৰা জানো এতিয়া
মাজে মাজে কেতিয়াবা এনেই চঞ বাহ অকল কওঁ
উম
আগতে যেনেকে সৰুতে দাদা মই ভন্টীয়ে ম পিত কো সেইবিলাক নাই আৰু
অ
বিলাক নাইকিয়া হৈ হৈ গ'ল আৰু এতিয়া এনেই এতিয়াও মুখে মুখে কাজিয়া কৰো
আগতে এবাৰ আছেনেৰ মনত আছেনে মই যে তোমাৰ দিঙি ভালে চাইছো তোমাৰে ধিয়ানে আছিলে বোলে ডিঙিফালে গোটেই আঁকুৰি থোৱা চিন আছে মই চাই থকা দেখি তুম অ মই চাই থকা দেখি তুমি যে মোক যে কৈছিলা
উম
চাবা সেয়া ভণ্টিয়া কৰিছে
উম
আকৌ এবাৰ তোমাৰ গোটেই হাতে চাতে আকৌ থোৱা আছিলে
উম ৰ'বা দেই মই কৰি আছোঁ
অ